শুনিছো, কি কৰি আছা তুমি? অ শুনিছো, তুমি শুনিছানে? এনেই বহি আছো ৰবা, ভাত এনেই বহি আছো ভাত পানী খাই পেলাই।
বাৰু তাকে ভাবিছিলো আজি অলপ এ আমাৰ বিহু উৎসৱৰ বিষয়ে কথা পাতো। নেকি?
ত আচলতে কেনেকুৱা বিহুটো আমাৰ জাতীয় উৎসৱ ন বিহু হৈছে আমাৰ এটা উশাহ। বিহু বিহু আমাৰ প্ৰাণ বুলি ক'ব পাৰি আচলতে কি ভাল এটা ভয় লৈছা কোৱাচোন তোমাক অলপ ভাৱ কোৱা বিহুৰ বিষয়ে?
তাকে মানে যিহেতু বিহু আমাৰ অসমীয়াৰ প্ৰাণ হয় দিয়াচোন। আৰু আমি বিহু সক আমি সকলোৱে অসমীয়া জাতি অসমীয়া জাতীয় সংস্কৃতিৰ মান মানে বিহুতটো আৰু মানে প্ৰধান উৎসৱ হয় আৰু তোমাৰ বিহু আমি সকলোৱে অসমীয়া অসমীয়া মানুহে পালন কৰি আহো, আৰু য তুমিতো জানাই যে বিহু মানে আমাৰ তিনিটা ব'হাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা অ তোমাৰ এই কি বুলি কঙালী বিহু মাঘ বিহু বা ভো ভোগালী বিহু এই তিনিওটা বিহু আমি বহুত উলহ মালহেৰে পালন কৰি আহো, বিশেষকৈ ইটো মানে মোৰ এই ব'হাগ বিহুতো যথেষ্ট খিনি ভাল লাগে দেই তোমাৰ ব'হাগ বিহুত যেনে দৰে ধৰা তোমাৰ এ ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে সৰুৱে ডাঙৰক সেৱা কৰে। আৰু লগতে তোমাৰ এই ডেকা গাভৰুসকলে যে তোমাৰ ঘৰে হুচৰি গাবলৈ আহে ইমান ভাল লাগে সেই দৃশ্যবোৰ চাই পিনে নিজৰে মানে ভ মন কৰে যে ত তেওঁলোক, লগত গৈ পিনে মানে মানে এপাক বিহু বিহু নিত্য নাচো হয়নে, হয় কোৱা?
হয় আৰু কেনেকুৱা আছে মই ভাবো আৰু মোৰ মনৰ ভাৱটো তোমাক কৈছোঁ আজিকালি কিন্তু মানুহবোৰ, ইমান ব্যস্ত হৈ পৰিছে যেন আমি বিহুটো কোনো আগৰ বিহু আজিকালি যেন উদযাপন নকৰো। মই তেনেকুৱা ভাবোঁ, আগতে চাবাচোন আমাৰ বিহু বুলি বিহু বুলি ক'লে মাহঁতে পিঠা লাডু বনোৱা এসপ্তাহ আগৰ পৰাই যেন আমাৰ ঘৰত উখল মাখল এটা পৰিৱেশ। আজিকালি কিন্তু সেইবোৰ দেখা নাযায়, আজি আজিকালি এই মানুহ বিলাক এলেহুৱা হৈ গৈছে, সেনেুকুৱা আছে আজিকালি বজাৰত কিনিব পাই পিঠা লা, ডু কিনি আনিম তাৰ পৰাই, কিন্তু মই ভাবো আছিলো ঘৰত বনোৱা পিঠাটোৰ দৰে সোৱাদ আমি বজাৰৰ পিঠা বোৰৰ সোৱাদ সেই সোৱাদটো নাপাওঁ, আৰু আগতে চাবা তুমি ব'হাগ বিহু আগতে ব'হাগ বিহুত ৰঙালী বিহু বুলি কয়, ৰঙালী মানে কি আচল ৰং কৰা ইমান ধেমালি ৰং ধেমালি আমাৰ ইয়াত বহাগৰ তাৰিখে খেল পাত তে আচলতে ৰং ধেমা--খেল ধেমালি পাতে ইমান ভাল লাগে আজিকালি যেন সেইবোৰো নোহোৱা আজিকালি সেইবোৰো নোহোৱা হৈ গৈছে আৰু ব'হাগ বিহুত কেনেকুৱা কৰে আমাৰ পিঠা লাৰু বনাই আজিকালি পিঠা লাৰু নবনাই আজিকালি লৰা -ছোৱালীয়ে চাবাচোন তুমি পিঠা লাৰু কি ভালদৰে নাজানেই কোনোবা এটা বা দুটা পিঠা নামহে নামহে ক'ব পাৰিব সকলোবোৰ পিঠাৰ নাম ক'ব নোৱাৰে তেওঁলোকে যেন বাহিৰৰ বস্তুবোৰ--হা ফাষ্ট ফুড হওঁক এইবোৰ হে যেন চিনি পায়, নে কি কোৱা?
হয় ঠিকে কৈছা ঠিকে কৈছা দে তুমি যে অ কলা ব'হাগ বিহুত আহ তোমাৰ খেলৰ মানে প্ৰতিযোগিতা হৈছিল খেল আয়োজন হৈছিলে সেই তে সেই কথাটোত মই এটা কথা মনত পৰিছে এই তোমাৰ শিৱসাগৰত এই ৰঙালী বিহুৰ সময়তে বিভিন্ন ধৰণৰ খেল, খেল পাতে দিয়া আগতে আহোম স্বৰ্গদেউসকলে বিভিন্ন, খেল উদযাপন কৰিছিলে এই তোমাৰ কণী যুজ হওঁক বা, এ কি বুলি কয় ম'হ যুজ হওঁক অ কুকুৰা, বিভিন্ন ধৰণৰ মানে খেল প্ৰতিযোগিতা পাতিছিলে সেইটো মানে একেবাৰে এটা ডাঙৰ মানে বেলেগ পৰিৱেশ আছিল দিয়াচোন আজিকালি বাৰু সেই পৰিৱেশটো নাইয়ে, তুমি যেনেদৰে ক'লা, আজিকালি মানে এ সেইটো যিটো উলহ মালহৰ পৰিৱেশ আজিকালি বিহুৰ সময়ত দেখা পোৱা নাযায়। বিহু বুলি ক'লে তোমাৰ আচলতে চহৰীয়া জীৱন নহয় গাঁৱলীয়া, জীৱনটো হে বুজোৱা যায়, কাৰণ চহৰীয়া জীৱনত তোমাৰ আৰ মানুহ বিলাক ইমানে ব্যস্ত হৈ থাকে যে তেওঁলোকে বিহু অহ যিটো অ আচল আনন্দ সেই আনন্দটোত তেওঁলোকে পাহৰি যায় সেই আচল আনন্দতো আমি যেতিয়া গাঁৱলৈ যাওঁ গাঁৱৰ মানুহৰ লগত, লগত বহো বা গাঁৱৰ মানুহৰ লগত কথা পাতো সেই সময়ত সেই আচল আনন্দটো বিহুৰ মানে, যিটো তুমি ক'লা এসপ্তাহ আগৰ পৰা পিঠা বনোৱাৰ আনন্দ, সেই আনন্দটোৱে সেই তেতিয়াই গাঁৱৰ মানুহৰ লগতহে পোৱা যায়, কাৰণ তেওঁলোকৰ মাজত যিটো সেই আহ খেতিৰ পৰা ধান উঠাই আনি বা খেতিৰ চাউলেৰে তোমাৰ ধুনীয়াকে যেনেকে পিঠা পনা বোৰ বনাব সেই পিঠা তোমাৰ দূৰৰ পৰাই আমি গোন্ধ পাই যাওঁ যে পিঠা বনাই আছে বা তাৰে সোৱাদ অ খাই পিনে যিটো সোৱাদ এই সোৱাদটো মানে কেতিয়াও পাহৰিব নোৱাৰি আ তুমি কি?
হয় হয় তুমি একদম ঠিক কথা কৈছা। আৰু চাবাচো কেনেকুৱা হয় বিহুত ৰঙালী বিহুত আমাৰ কেনে সৰুৱে ডাঙৰক সেৱা কৰে। আমাৰ ওচৰৰ আইতাসকল বৰ্তাসকলক ঘৰত গৈ আমি প্ৰণাম কৰো। আৰু কি বিহান দিয়া বুলি কয় আমাক ইয়াত বাৰু বিহান দিয়া বুলি কয় গা গামোচাত বিহান দিয়ে আগতে চাবা আমাৰ মাহঁতে আইতাহঁতে শালত গামোচা লগাইছিল কিন্তু, আজিকালি সেইবোৰ নোহোৱা হৈ গৈছে আজিকালি যেন বেপাৰীৰ পৰা কিনি ৰাখে কিন্তু, সেই বেপাৰীবোৰৰ গামোচা তাভিত চাবা চুন কেনেকুৱা ধৰণৰ সেই এইবোৰ আচলতে মই ভাবো আমাৰ পৰম্পৰা। যোনটো আমাৰ হালত লগোৱা গামোচা সেইবোৰ আচলতে শেষ হৈ যাব নালাগে। আজিকালি যেন শেষ হৈ গৈছে সেইবোৰ তেনেকুৱা ভাৱ হয় আৰু তুমি চাবা আজিকালি বহাগ বিহু ধৰি লওক আমাৰ ঘৰখননত কি কৰিব লাগে পিঠা বনাব লাগে সেইবোৰত বেছিকৈ গুৰুত্ব নিদিয়ে। দে আগতে চাবা আমি হুচৰি গাব গৈছিলো ওচৰ চু চুবুৰীয়াত ঘৰত মুকলি বিহু আছিল কিন্তু আজি কালি মানুহে কেনে কৈছো ফানচন মানে ফানচন হানত মানে যিমান এটা উৎচে ফানচন লৈ তেলোকৰ যেনে এটা হেঁপাহ আছে মানে সেই হেঁপাহতটো যেন বেলেগত নাই তেন নেকুৱা। যে আজিকালি ফানচন হৈ পৰিছে নে কি কোৱা তুমি?
হয় ঠিকে কৈছা দেই তুমি ইয়াৰ লগতে আৰু তোমাৰ এই ৰঙালী বিহুৰ লগত আমাৰ আৰু দুটা অ মানে যথেষ্ট গুৰুত্বপূৰ্ণ বিহু আছে দিয়াচোন এই কঙালী বিহু কাতি বিহু তাক আমি কঙালী বিহু বুলি কঁও যেনেকে কঙালী কা টি বিহুৰ সময়ত আমি সক সকলোৱে তুলসীৰ তলত এ তোমাৰ চাকি বন্তি জ্বলাও লক্ষ্মী মাক অ মাতাক পূজা কৰো আৰু যেনেকে আমি গাওন অ মানে নাম কিৰ তন কৰো আৰু এটা গান গোৱা যায় ন বেছিভাগে মানে এইটোয়ে মানে প্ৰাৰ্থনা কৰে যে, তুলসীৰ তলে তলে মিগ পহু চৰে এনেদৰে কৈ পিনে মানে তেওঁলোকে তুলসীৰ তলত বহি নাম কীৰ্তন কৰে। আৰু এই কাতিৰ অ কাতিৰ মাহত তোমাৰ যেতিয়া কৃষক সকলে খেতি বাতিবোৰ ভালে থাকিবৰ কাৰণে খেতিৰ মাজত যে আকাশ বন্তি জ্বলাই তেওঁলোকে যাতে তেওঁলোকৰ অনাগত দিনত যাতে তেওঁলোকৰ খেতিবোৰ ভালে থাকে, ভালদৰে উৎপাদন হয়, তেওঁলোকৰ যাতে শশশ্যবোৰ কীট পতংগই নষ্ট নক কৰে সেইবোৰৰ কাৰণে তেওঁলোকে এই আকাশ বন্তিবোৰ জ্বলাই আৰু তেওঁলোকৰ ভৰাৰ ঘৰত তেওঁলোকে চাকি বন্তি জ্বলাই যাতে ল সদায় যাতে তেওঁলোকৰ এই ভঁৰাল গ় সদায় যেন ভৰ্তি কৰি ৰাখে বা আহ উম! পুৰ কৰি ৰাখে তাৰ কামনাৰে এই কাতি বিহুৰ মানে বিশেষত্বো যথেষ্ট খিনি দিয়া
কি বোলো আৰু কি হয় আমাৰ ইয়াত কাতি বিহুৰ দিনা তাৰমানে এ তুলহী তলত যে চাতি দিয়ে বুলি কলা তুমি তাত ঠগি দিয়ে নহয় ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী সকলোৱে মিলি আহি আমি নৱদ্য চুৰ কৰা বুলি কয়। তোমালোকৰ ফালে বাৰু কি কয় মই নাজানো আমাৰ ইয়া নৈবদ্য চুৰ কৰা বুলি কয় আৰু নাৰিকলৰ তলত দমকলৰ তলত দম দমকলৰ কাষত আৰু তামোল গছৰ তলত আমাৰ সকলোতে আমাৰ ঠগি দিয়ে। তাত চুৰ কৰি নিয়ে কিন্তু ল'ৰা ছোৱালী সেই এটা উৎসাহ যি উচসাহ আছিল আজিকালি কিন্তু সেইবোৰ উৎসাহ নোহোৱা হৈ গৈছিল। আৰু কেনেকুৱা হয় তুমি এইমাত্ৰ কলাই পথাৰত। আকাশ বন্তি জ্বলাই কৃষকসকলে যাতে আহি থকা দিনবোৰত ভৰি তে ভঁৰাল ঘৰ ভৰি পৰে। পূৰক তেনেকুৱাকে এটা সেই কৰে। কিন্তু আজিকালি সেইবোৰ যেন কমি গৈছে মই ভাবো আৰু ল'ৰা ছোৱালী বোৰো তাৰ মানে ব্যস্ত হৈ গৈছে। আৰু চাবা তুমি বিহু বুলি ক'লে আচলতে ক'ব নোৱাৰি কি কও মানে বিহু মানে কি আৰু আমাৰ এটা উশাহ তেনেকুৱা হৈ পৰে। আৰু তুমি চাবাচোন কন ভোগালী বিহুৰ হয়, তোমাক পোৱালী বিহুৰ কথাই কওঁ উৰুকাত চাবা আগতে আমাৰ কি আছিল জানা আমাৰ ৰাইজ ৰৰ পুখুৰীত মাছ পাৰে সকলোৱে ৰাইজৰ মাজত ভগাই লয় তেনেকুৱা আছিল। আজিকালি! সেইবোৰ নোহোৱা হৈ গৈছে, আজিকালি বহুত দূৰ বহুত দূৰত যায় বজাৰত যায় বজাৰ। চাবলৈ ৰাতি দুটা বজাতে যায় মাছ চাবলৈ, তেনেকুৱা হৈছে আচলতে। সেইবোৰত মই ভাবো উৎসাহটো নাই, কিন্তু আমাৰ গাঁৱত লগে-ভাগে সকলোৱে একেলগে। মাছ মাৰি খোৱাটো যিটো এটা উৎসাহ সেইটো নাই, আৰু তুমি চাবা মেজি জ্বলা। মেজি। এসপ্তাহমান আগৰ পৰাই ল'ৰা ছোৱালীবিলাকে মেজিৰ যোগাৰ কৰি থাকে, আজিকালি তুমি চাবাচোঁ গুৱাহাটীত মেজি কিনিবলৈও পায়, কিন্তু সেইটোত কিন্তু আমেজ নাই নে কি কোৱা তুমি?
হয় ঠিকে চহৰীয়া জীৱনত তুমি এই তোমাৰ বিহু বিলাকৰ যিটো আনন্দ ফূৰ্তি সেই আনন্দ ফূৰ্তি পৰিবেশ টো তুমি নোপোৱা, কাৰণ চহৰীয়া জীৱন বেস্ত ৰ জীৱন, আহ আমি যেতিয়া গাঁৱত যাওঁ তেতিয়া এই আগত তোমাৰ মই সৰু থাকোতে মোৰ ক এনেদৰে মেজি সাজিছিলে, এই মাঘ বিহুৰ সময়ত আগদিনাখন মেজি সাজি বা ভেলাঘৰ আজি আমি তাতে মানে গোটেই পৰিয়ালৰ মানুহ খিনি হওক বা বন্ধু বৰ্গই লগ হৈ পিনে, তাতে ভোজ ভাত খাইছো। আৰু গোটেই ৰাতিটো তাতে ৰখি থাকিয়ে বহুত ভালো লাগিছিল দিয়াচোন, আৰু মানে তুপনিয়ে নাহিছিল। আমি সকলোৱে মানে ইজনে সিজনৰ কথা কয় বা বিভিন্ন ধৰণৰ কথা পাতি নানানটা কথা পাতি পিনে ৰাতি মানে অ পুৱাই পোৱাই গৈছিলে। আৰু তাৰে পিছদিনাখন আৰু সকলোৱে সোনকালে উঠি তোমাৰ গা পা ধুই পিনে অ তাৰ পিছত এই মেজি জ্বলাই অগ্নি দেৱতাক মানে মাহ প্ৰসাদ দি পিনে পূজা কৰো, মানে সেই যিটো পৰিৱেশ আছিল আৰু এ পিঠা, লৰু অগ্নি দেৱতাক দি পিনে পূজা কৰা যায়। সেই যিটো তোমাৰ ধৰা আনন্দৰ পৰিৱেশ আছিল, সেইটো মানে যথেষ্ট মানে মনত পৰিৱেশ আ কিন্তু এতিয়া মানে ধৰা সেই পৰিৱেশ টো পোৱা নাযায় দিয়া চ। যথেষ্টখিনি কমি গৈছে, মানুহে ঠিকে কৈছিলা তুমি হয়
হয় আৰু আৰু কেনেকুৱা হয় জানা, আগতে। খা পাছোঁ আমাৰ মাহঁতে ল'ৰা-ছোৱালী বিলাকে এসপ্তাহ আগৰ পৰা মেজি চলে মেজি যোগাৰ কৰি থাকে। কিন্তু আজি। আজিকালি তুমি আজিকালি তুমি সচাকে নালাগে যাব ঘৰতে থাক কিবা হ'ব সেনেকুৱা স ধৰণৰ। হয় কেনেকুৱা হৈছে, আৰু কেনেকুৱা আৰু আমি ৰাতি মেজিত। তলত মেজিৰ তলত, কোৱা।
হয় মানে আজিকালি তোমাৰ তুমি যেনেকে ক'লা-। বাহিৰলৈ ওলাই যাব নিদিয়ে, আজিকালি মাক দেউতাকে মানে ভয় কৰি থাকে, যে ওলাই যাব কিবা এটা অঘট। তন হ'ব তেনেদৰে মানে ভাবি থাকোতে থাকোতে তেওঁলোকে যাবই নাপায়।
হয়, আৰু চাবাছো তুমি কিন্তু আজিকালি যাব নিদিয়ে সেইকাৰণে যে মেজি জ্বলোৱা পৰ্ব টো। অলপ কমি গৈছে মই তেনেকৈ ভাবো, আৰু আগতে। মাহঁতে পি পিঠা লাৰু বনওঁতে আমি মনে মনে লৈ যাই খাওঁ, মাহঁতে গালি দিয়ে এনে আৰু ধেমালি। গালি দিয়ে, কিন্তু আজিকালি ল'ৰা-ছোৱালী। ঠা বুলিবলৈ কি নাজানে আজিকালি ঢেকিও নোহোৱা হৈছে মানুহে মিক্সি ব্যৱহাৰ কৰিবলৈ লৈছে, নে।
হয় হয় ঠিকে ঠিকে একেবাৰে সচা কথা দেই, বাৰু আজি। তোমাৰ লগত এই কথাখিনি পাতি মোৰ যথেষ্ট খিনি ভাল লাগিল দেই।
হয়, তোমাৰ লগতো আচলতে কথা খিনি পাতি মোৰ বহুতেই ভাল লাগিল। আশা কৰো তুমি মোৰ পৰাই কিবা শিকিলা, ময়ো তোমাৰ পৰা শিকিলো, হয় ঠিক আছে আজিলৈ ৰাখিছো ধন্যবাদ। হয় ধন্যবাদ।